হেল্ল' নমস্কাৰ।
নমস্কাৰ কি খবৰ?
আছো আও। তুমি?
অ আছো আৰু। খানা পিনা খালানে নাই? মই খাই ম উঠিছো মাত্ৰ।
কট আছা তুমি?
মই ঘৰতে, তুমি?
মই ঘৰতে আছো, কলেজ নগলা আজি?
কলেজ যোৱা নাই, টাউনত লেচা তাতহে গৈছিলো।
অ এনে আবেলি সময় এপাক ওলাই আহিবা নি?
যাম, তুমি?
মৌ এপাক যাওঁ নেকি উওলাই পনে।
উম
বহুত দিন ওলাই জুৱাইনাই।
আহ চে কেনেকুৱা ঘৰ খবৰ খাতি?
ভালে ভালে, তোমাৰ?
আছে ভালেই।
অ
কি আছিলে?
পৰীক্ষা আজি এডুকেশ্যন আছিলে, ফালিছো একেবাৰে।
ভাল হৈছে নাই?
ইমান ঠিক ঠেক ঠিক ঠেক আও।
অহ এতিয়া কালেই কি আছে?
কাইলৈ'হেৰি কলছিকালে
অ শেষ কেতিয়া হ'ব?
সেই তোমাৰ ঊনত্ৰিশ তাৰিখে
উম এইটো কি হয় কেছ নে কি?
ইউনি টেষ্ট ইউনি টেষ্ট বাকী হা-
গেপ নাই লাতে লাট
হম
সেয়া এইবিলাকাকে খেলা ধূলা কৰা নাই।
খেলা ধূলা কৰা নাই তুমি-
মোৰ নাই কৰা এনেই আছো আৰু ঘৰতে কি কৰিবা।
উম কিবা কৈ আছে নে নাই এতিয়া-
নাই তাকে ভাবিছো কিবা বিজনেচ কৰো নেকি?
অ কি কৰিবা বিচে-
তাকে ভাবিছো কি কৰোনো কি পঢ়িলে ভাল হব এনে
আই টি আই কৰিব পাৰা।
আই টি আই এনে হাই ছেকেণ্ডৰী পাছ কৰি লমেই এনেই বিজনেছ
বিজনেচ তুমি জাইছি গৰু কিনি লোৱা
অ জাৰ্চি গৰু
উম
মানে তোমাৰ এনেই চিনাকি আছে নেকি গৰু চৰু কিনিব পৰা মানু্হ
চিনাকি আছিলে তেনে এপাক তুমি আহিবা দুই চাই আহিমগে-
অ
উম
তুমি এনেই বিজনেচ চিজনেছ নকৰা নেকি
মই এতিয়া তোমাৰ হাঁহ ফাৰ্ম এখন চলাই আছো
উম
উম লাগিলে কবা তোমাকো
অ এয়া বিহু আহিব হৈছে নহয়।
হে
অ বিহু আহিব হৈছে চেল যাব আৰু
উম
সেইয়া
তোমালোকৰ কোনোবা ঘৰত কোনোবা ভাইটি ভণ্টি আছে নে তুমি-
মইয়ে মইয়ে।
অ।
মই মা দেউতা সেই
অ অ।
তোমাৰ বাইক খনে কিমান তোমাৰ বাইক খনে কিমান মাইলেজ দিয়ে।
মোৰ বাইক খনে তোমাৰ ফৰ্টি ফাইভ মান পাওঁ ইয়াত
অ
উম ফ্লাইভাৰ চালাইভাত বেছি দিয়ে।
অ
উম এই যে কালি দাদাজনৰ যে হৈছিলে এক্সিডেণ্ট। আকৌ এই দাদাজনে আজি বাইক চাইক বনালে।
বনালে গৈ অ তুমি গৈছিলা নেকি? তাৰ লগত।
অ মই, ভাগ্য এ ভা ডালিম দাদাটো গৈছিলোঁ।
অ অ এয়া।
উম।
তা অত পালি আৰু। হাঁ?
চৰাই চিৰিকটিয়ে মাতি আছে নেকি?
চৰাই চিৰিকটিয়ে পুৰা মাতি আছে আহ।
উম। পিছে কেইটামানত আহিবা ওলাই?
ওলাই তাকে ভাবিছোঁ চাৰিটা চাৰে চাৰিটা মানতে যাওঁ নেকি?
উম। এ বেছি দেৰিকে ওলাই আহিলেও বেয়া মহয়ো ঢেৰ কামোৰে, সন্ধিয়া হৈ গ'লে হয়নে? উম।
মহৰ পৰা উপায় নাই আৰু।
নেন্ঞ্চিয়ে মাতি আছে নেকি?
হা?
আমাৰ সেই কি কেইজন লগৰে কৰি আছে নেকি কাম এতিয়া?
কাম অ কৰি আছে।
সুধিচ এতিয়া কৰি আছে নেকি?
এতিয়া কৰি আছে বোলা, এনে কৰি আছে বুলি জানোঁ।
আহ আহ ঠিকেই আছে তেনে।
আহ।
আৰু কি খবৰ?
এই ডালিম ডালিমৰ চুলি বোৰ দীঘল ন?
অ কৰিছে আৰু। চখ এটা থাকেই, উম। মোৰ মোৰো দীঘলে আছিলে চোন কাটি দিলোঁ কাৰণহে।
অ।
উম। মই বাধ্যত পৰি কাটি দিব লগা হ'ল দীঘল মোৰো হৈছিলেগে, তাতকে ক'ম বাৰু অলপ।
আৰু দীঘল থাকিলে ভাল লাগে না?
উম, এ কষ্ট ধেৰ। উম।
এয়া
হা?
ভাত কিহৰ লগত খালা?
ভাত দালি ভাজি ভাত আকৌ দিম।
আচ্ছা।
তুমি কি খাই কিহে দি খালা?
মইও মাছ খালো।
অ মাছ খালে? আহ তেওঁলোকে হাঁ?
ৰাতি কিহেৰে খালা?
ৰাতি আহ ৰাতি মাংস কণ আনিছিলে।
আঁহ।
উম মাংস দি খালো এটিয়া আকৌ ডিমে দি খালো।
অঁহ।
আহ। আৰু তোমালোকৰ সেইফালে খোলা তেল কিমান টকা বটল?
পঞ্চাশ, ষাঠি টকা।
অ আমাৰ এইফালে সত্তৰ টকা।
হয় নেকি?
অ'।
উম, বাহিৰত নভৰাবা ডিপুত ভৰাবা তেল
এ কেতিয়াবা ডিপুত ভৰাব লাগে গাড়ী নাযায়গৈ।
অ, ৰাখিবাগে ইমান বাহিৰাতেল ভৰালে বেয়া নহয় কেৰাচিনেল চেৰাচিনেল কিবা কিবি ধেৰ মিলাই।
মিলাই দিয়ে নেকি?
অ, মই সেইকাৰণে নভৰাও।
অ, অ।
ডিপুত ভৰালে ভাল গাড়ীখনৰ মাইলেজো পায় ইয়াত ন ইয়াত ভৰালে মাইলেজ নাপায়।
অ, সেইটো হয় বাৰুতে এ কেতিয়াবা বাধ্যত পৰি পেলাই ভৰাব লগা হয় আৰু বাহিৰত।
উম, মই নভৰাও প্ৰায় ভাগে নভৰাৱে।
অ।
উম, যেনে তেনে মিচ চিচ মৰা হলেও লৈ যাওঁগে আৰু ডিপুলৈকে।
অ।
দিলে হ'ল ন দুশ, তিনিশ এনেকেই। পঞ্চাশ ষাঠিটকাতকৈ ভৰাই থকাতকে তিনিশ, চাৰে তিনিশমান ভৰাই দিলেই হ'ল।
অ, এই পইচা এটা পোৱা কথা আছে পইচাটো পালে আৰু ধুনীয়াকৈ ফুল টেংকি কৰি আনিব লাগিবগে।
পিছে গাড়ী কিমান মান খাই তেল মাইলেজ।
মাইলেজ তোমাৰ ফৰ্টি মানে দিয়া আৰু।
অ', হলেও পঞ্চাশ টকাত ক'ত ক'ত গৈ আহিব পাৰি।
পঞ্চাশ টকা তোমাৰ টাউনৰ পৰা আপডাউন কৰিব পাৰিম। তাৰপিছত আক তিনিআলিলৈ যাব পাৰিম আও সেয়াই।
এশ মান ভৰালে?
এশমান ভৰালে যায়। মই জহামাৰীৰ পৰা ঘূৰি আহিব পাৰিম।
তিনিশ মান ভৰাই দিলে মানে তিনিদিন মান গুচি যাব আও চাগে।
মোৰ তোমাৰ চা চাৰিশ ষাঠি টকাতে ফুলটেংকিয়ে হৈ যায়। তিনিশ তিনিশ টকাত। ফুল কৰিলে যায় মোৰ দুসপ্তাহ মান, দুসপ্তাহ তিনি সপ্তাহ।
অ',।
বেছি চলোৱা নহয় যে গাড়ী।
অ, তেনেকেই তেনেকে লাভ বেছি হ'ব।
অ,
গাড়ীখনত তেল থাকিলে চলাই ভাল।
চলাই ভালো লাগে স্মুথ স্মুথ লাগে।
উম, মোৰ ৰিজাৰ্ভ লাগিলে আৰু মইয়ো ভৰাব লাগিব আও ৰখা। যদি পইচা তাইতো যদি সোমাই যায় আৰু।
অ'! এই, এটা কাম কৰিব লাগে। ফুল টেংকী পালে। এশ টকা মান তেল কমিলে, আকৌ, এশ টকা ভৰাই দিব থৈ দিব লাগে।
অ'! ফুল আমাৰ বাইকত বেয়া যে, একে এঘাৰশ, এহেজাৰ ভৰাব লাগিব।
অ'! কি কিমান সোমাই তোমাৰ তেল?
সোমাই, চাৰে এঘাৰ লিটাৰ সোমায়।
অ'!
সেইটোৱে, মোটা পইচা লাগি যায় আৰু দুদিনৰ হাজিৰা।
এনেই, কেটেং, চেতেং যোৱা নাই।
কেটেৰিং পোৱা নাই। হৰষিতে দিম বুলি কৈছে পালে।
অ'! মই যোৱা নাই। একেলগে থাকিলে কবাচোন।
কম দিয়া। ই মই নাপায়, বেলেগেহে কয় মোক।
অ'!
নিজে পাৰিলে ভাল! এখন ল'ব পাৰিলে।
পইচা কেইটামানো পায়। অ'!
উম, আকৌ তুমি কৰা পইচা পালাই।
অ'!
এটা ল'ব পাৰিবা।
এক্সট্ৰা এটা ল'ব পাৰে। অ'!
মানে, কেটেঙা ল'ৰাবিলাকৰ খোৱা চোৱা'টো চিন্তা নাই আৰু।
উম, লাভ আছে। কিন্তু, ওলাই থাকিবই লাগে। পাছ, ফুলবেলা বোলো এনেকে উলালে ভাল, হাপবেলাক ইমান পইচা নোপোচাইগে না?
অ'!
ফুলবেলা হ'লে ভাল।
অ'! এই ভোজ-চোচ খোৱা নায়।
নাই তুমি?
ভোদটো খাওঁ নেকি ন?
চাব পাৰি। বন্ধু গোটেইখিনি মিলি।
অ'! জুলাই মানত।
অ'! গ্ৰুপত যোনখিনি যে, এতিয়া এড কৰি দিছে যে।
অ'!
সেইখিনি কৰিলে খাব পাৰি।
খাব পাৰি। অ'!
পুৰা প্ৰজেক্ট অ'! কাম খতম হোৱাৰ পিছত চবৰে
অ'!
উম!
আমাৰ বন্ধুৱে এল পিও কৰি আছে নেকি বাৰু গম পোৱা নেকি? আজি কৰাৰ কথা আছিল যে কাম।
অ'! অ'! ঠিকে আছে।
চবেই কৰক কাম
উম কষ্টটো কৰিবই লাগিবই নহ? পইচাটো লাগেই চবকে পইচা নহ'লে দুুনীয়াত একো নাই।
নাই অ সেয়া
এতিয়া কোৱা আৰু
এ ভোজটা খাব লাগিছিল বুলো এই ভোজত কি কি হেৰি খাম লাগিছিল
হ
ভোজত এনে কিহে'দি খাম বুলি ভাবিছা?
মাছ এ মাছতটো ভাল নালাগে মাংস
গৱৰ মাংস কি মাংস গাহৰি নেকি গাহৰি খোৱা নোখোৱা?
খাওঁ তুমি?
ময় খাম ভাল লাগে য
অ
যিহে দাম আৰু গাহৰি
উম। গাঁহৰি ভাল পোৱা নে ছাগলী ভাল পোৱা।
মই তোমাৰ গাহৰিতো বেছিকৈ ভাল পাওঁ। ছাগলী দিল ইমান ভাল নালাগে ছ ছাগলী তোমাৰ হাৰাতীটোতে গুচি যায় না।
অ বেছিও নাখাবা আগ নহবা আমাৰ তোমাৰ এল বি নিচিনা হৈ যাব পেছাজ হৈ গৈছিল আমাৰ লগৰ। ৰেগলা যে একে লাগি। লাগে একেবাৰে। তোমাৰ লগৰতো ৰেগোলাৰ
অ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
পইচা পাই গলা।
উম।
আকৌ গাহৰিডাল খোৱা বত নিয়ম আছে ন নহয়।
উম ঢেৰ বস্তু দেখাব পাৰে লাই পাত খৰিচা তাৰ বেম্বু চুপ দি খাব পাৰি।
অ আকৌ সেইডাল বেছিকৈ খালেও আকৌ ফিতাপ ফিতাপেলো হ'ব।
অ এই লাই পাত দি খাই মই এদম খোজ কাঢ়িছিলো এই আমাৰ আজি তাৰ যে-
আহ
কি বনাইছিলে কি মজা বনাইছিলে।
লাই পাতৰ লগত ভাল লাগে খাই।
বেয়া লাগে বে মই এবাৰে যি। খাইছিলো মানে আৰু আৰু নাপায়ো ন এনেকে সিহতৰ তোমাৰ খেতি কিবা লৈ আহিছিলে।
হম।
ধুনীয়া লাগছিল খাই।
অ অ দিয়া মই ভোজ খালে কম নহয় ন।
হা